হেল্ল'!
হেল্ল'!
শুনিছ?
হেল্ল'! অ', অ', শুনিছো।
শুনিছ অ', ব প্ৰব্লেম দিছে দেই চাৰ্ভাৰে। এই এইকেইদিন জিঅ'ৰ
উম উম, বহুত। উম।
মই বহুত অশান্তি পাই আছো এইকেইদিন।
ভি টো আঁতৰাই দিব। ফাইভ জি যোনটো যে স্পীডটো কমাইছে সেইকাৰণে। উম বাঢ়িব বোলে। এয়াৰটেলৰ বাঢ়িলে নহয়। এয়াৰটেলৰটো আগতে আগতকে বাঢ়িলে। আগতে দেখোন টু নাইনটি নাইনে কৰিব পাৰে, আজিকালি থ্ৰী ফৰ্টি। নাইনহে কৰিব লাগে। আঠাইছ দিনৰ একদম কম।
মই বাৰু এয়াৰটেলত, মই ওৱান নাইনটি নাইনৰে কৰো এয়াৰটেলৰ।
অ', অ', হেৰি টু চেভেন্টি নাইন আছে। কিন্তু বেছি দিনৰ নহয় আৰু অ', কল ফ্ৰী নহয় হ'বলা আনলিমিটেড।
অ'।
কিন্তু হেৰিটো অ', জিঅ'ত বাৰু দি আছে থ্ৰী ফৰ্টি নাইনতে আগৰ পৰাই। ওৱান নাইনটি নাইনৰো পাৰি। কিন্তু জিঅ'ৰ হেৰি এটা ভাল মানে কম দিনৰ কাৰণে হ'লেও আনলিমিটেড কল দিয়ে।
অ', হেটোৱে।
কিন্তু এয়াৰটেলত দিয়া নাই।
সিয়ো আছে এইবোৰ কৰি থাকে নহয়। আকৌ বঢ়াব এতিয়া। মই যে ভাবিছো এবছৰ মানৰ চাগে একেলগে ভৰাই থওঁ নেকি।
অ', এনেকে হ'লে লাভ হয় আকৌ কিন্তু।
হয় নে, খং উঠি যায় মোৰ।
ভৰাই বহুতে ভৰাই থয়। মানে এতিয়া লাভ হয় ন বহুত কম টকাতে পাই যায় আৰু কোনে ইমান মাহে মাহে ৰিচাৰ্জ ভৰাই থাকে।
অ', মই এনেও তিনি মাহৰ একেলগে ভৰাও।
অ', সেইটোতো ভালেই কৰ তেন্তে। মইতো প্ৰতি মাহে-মাহে ভৰাও।
অ', মই এই লাষ্ট যে পইচা পালো, তেতিয়াও মই তিনি মাহৰ একেলগে ভৰাইছো।
ভালে কৰিছ। জিঅ'ৰ কিমান জানো ছমাহ-তিনিমাহ এনেকুৱাবোৰৰ?
তিনি মাহত হেৰি এইট ফিফটি নাইন ভৰাইছিলো।
অ'।
এইট ফিফটী নাইন অ ', এইট থ্ৰী এইট ফিফটি নাইন ভৰালে মোৰ লাভ হয়। মই মানে ধৰ এনে থ্ৰী ফৰ্টি নাইন কে হয় ন আমাৰ। থ্ৰী ফৰ্টি নাইন কে তিনি মাহত আমাৰ কিমান যাব? অ'
হেৰি, এহেজাৰ সাত অ' তেনেকুৱাই যাব।
মই এতিয়া আঠশ ষাঠি টকাৰ ভৰাও। আঠশ ষাঠি টকা তিনিমাহে পাও, এশ আঠাশী টকা মোৰ লাভ। সেইকাৰণেই।
সেইটোৱেদি দাদা পেকে বহুতকেইটা আহি যাব।
অ', কিয় নালাগে ফাইভ জি ন মই এইফালে টু জিবি কে পাওঁ ডেইলি। টু জি বি টো এনেই থাকি যায় মোৰ, মোৰ অকল ডাই্ ফাইভ জি এ চলি থাকে।
কিন্তু মোৰ ঘৰত গ'লে লাগে, কাৰণ আমাৰ তাতে মানে ফাইভ জি স্পীডতটো বহুত শ্ল'।
অ' ফাইভ জি স্পীড শ্ল' হলে আকৌ তোৰ এ হেৰি, এই যুজিৰ পৰা।
উম, মই সেইকাৰণে ফৰ জি টোয়ে তাত চলাই থাকো চিমটো। ফ'ৰ জি কৰি লৈ চলাই থাকো, ফাইভ জি মানে পাই অকল ফ্ৰিজ ওপৰত পাই, ফিজৰ ওপৰত ফোন থৈ আহিব লাগে, কিবা ডাউনলড কৰিবলৈ।
উম।
সেইকাৰণে, আজি কিবা ইমান মাজে মাজে বৰষুণ দিছে, দিছে ন সেইফালে। কিবা মাজে মাজে দিয়ে, অ' দিছে অ'। কিবা চিপচিপিয়াকে দিব মাজে মাজে আকৌ পিঠা চলা নিচিনা, আকৌ বোৰত উলিয়াই দিব, মানে কাপোৰ মেলি থৈ যাবই নোৱাৰি কতো উলিয়াই।
উম।
শুকাই বা নুশুকাই এনেকুৱা হৈ থাকে। মই আজি কাপোৰেই নুশোকালে, বাৰটা বজাত ধুলো বুলিয়েই।
উ ক'ত শুকাব সেই মাজতে বৰষুণ দিয়াৰ দৰে সেই আন্ধাৰ হৈ নাহিল জানো। তাৰ পাছত নাহিলে, এনে
আৰু অ' আৰু এইকেইদিন সদায় পাছবেলা বৰষুণ দি আছে, সদায়। দুটা তিনিট মানত, ভালেই পাইছো বাৰু দিয়াৰ কাৰণে অলপ, অলপ গৰমটো কমি আছে। কিন্তু এই কমকে বৰষুণ দিলে আকৌ গাপ পাতে ৰুম বোৰ, চাবিচোন ইটাবোৰ। সেইকাৰণেই।
অ' মই কালি ৰ মোৰ টিউচ্যনৰ চেডিউলটো বনোৱাই নাই। উম, এটা। এটাৰ পিছতহে হ'বগে।
কালৈ অ' কালি শুক্ৰবাৰ মই কালিলৈ শনিবাৰ শনিবাৰ বুলি ইমান ভাবি আছো, উম। মোৰ যে ৰাতি ইমান অশান্তি হয় নহয় শুবলৈ আজিকালি। গৰম দিনত মানে কি হয় কুলাৰটো লগাই লওঁ ন। এটা টাইমত মানে ঠাণ্ডা লাগি যায় পেছাব কৰিব লাগে, আৰু তাৰপাহাৰ পাই যাওঁ, আকৌ এতিয়া কুলাৰ টো অফ কৰি ফেনখন দিলেও হাৱা নাপাওঁ। এ ৰাতি দাল সেইবোৰ কৰি থাকোতে যায় মোৰ।
মই সেইকাৰণে কোলাৰ নিদো কোলাৰো নিদো আৰু ওপৰত ব আছে মই এচিও দি নলগে, এই এইটো খেলাৰ কাৰণে।
উম সচাকে অন অফ অন অফ কৰি থাকিব লাগে ন।
অ' তাক মোৰ আৰু মোৰ মানে তুলিখন ঠাণ্ডা জান ন মোৰ তাতে মানে তিনিখন মান তুলি মই জইন দি লৈছো।
উম।
মোৰ তুলিখন ঠাণ্ডা সেইকাৰণে মানে হেৰি
পৰে, বহুত গৰম হয়।
অ' ৰ'দ পৰিলে অৱশ্যে গৰম উঠে, সেইকাৰণে মানে মই শুয়ে থাকো, শুই থাকিলে মোৰ মানে এইখনত গৰম নুঠে। দিনত মায়ে এইখনতে শুয়ে। মইহে নুশু।
উম। ৰুমটো ঠাণ্ডা চাগে সেইকাৰণে।
হু।
মানে বৰ গৰম হয় আকৌ ৰাতি। আৰু ৰুমটো মানে এ যদি কুলাৰটো লগাই দিওঁ। কি হয় বাকী জেগাখিনি ইমানেই গৰম হয় ন ৰুমটো পুৰা গেছ হৈ যায় মানে।
অ', ন। আৰু উম, মানে এনেও পাকঘৰৰ হাৱাটো লাগিয়ে থাকে তহঁতৰ। আৰু এইটোকে
নন ষ্টপ খিৰকি, দৰ্জা চব খোলা থাকো। লাগিলে মহে সোমাও। ননষ্টপ খোলা থাকে। শুবৰ সময়তহে মাৰো। এতিয়া চব খোলা। গোটেই খিৰকি খোলা, পাকঘৰ খিৰিকি খোলাক। দৰ্জা খোলাক, পৰ্দা চব চপাই দিওঁ।
উম।
নহ'লে গৰমত থাকিব নোৱাৰি।
নোৱাৰি। বৰ হেয়া লাগে। উম। মোৰ জাননে আ আগতে যে আমি লেকমিৰ আইলেটটো লগাইছিলো। আহিলে। ওৱান নাইনটি নাইন হ'ল।
অ', মই সেইডাল বেয়াও পাওঁ আজিকালি। ব্ৰাছটো কাম নিদিয়ে মই সেইকাৰণে উম। সেইটো কি আছিলে? অ', চুগাৰৰডাল ললোঁ। ইমান ভাল সেইডাল। এশ কিবাতে পাইছোঁ।
চুগাৰৰ?
উম। ব্লু কালাৰ এডাল আছে আছে। ব্ৰাছডাল লগাব বহুত ভাল। আৰু ৱাটাৰপ্ৰুফো হয়। পুতুকে নাযায়।
হয় নেকি? চাওঁ ৰ।
মই অনলাইনে লৈছিলো লৈছিলো মই ব্লিংকিতত লৈছো আকৌ। ইমাৰ্জেঞ্চিত সেইদিনা দৰকাৰ হওঁতে। ক'ৰবাত যাব লৈছিলো ফুৰিব। তেতিয়া অনলাইন অৰ্ডাৰ কৰি আনিছ
চুগাৰ লিকুইড আইলাইনাৰ য়া পপ আইলাইনাৰ? মুুনু বা আছিলে ব্লু কালাৰৰ মুঠতে দেখিবলে এনেকা। অ', অ', হয় দে। আচ্ছা। অ', মিনি চত মাৰি আছো কিয় আহিব। অ', অ'।
হুম?
মই চু ইয়াৰে আগতে যে চুগাৰৰ হেৰি কাজলটো লগাইছিলো বৰ ভাল আছিল।
উম। ভালে থাকে। আজিকালি চুগাৰৰ হেৰিটো ডাউন হৈ গ'ল, গম পাৱ? লিপষ্টিক চিপষ্টিক একো নোলায়ে। বহুত বেয়াকে ডাউন হ'ল হ'বলা সিহঁতৰ মাৰ্কেট।
কোম্পানী ডাঙৰ। ছেম মই চুগাৰ বুলি মাৰিলো চেনী সোপা ওলাইছ
অ', সেইবুলিয়ে ওলাব ন তাত সেইবুলি দিছ। কচমেটিক মাৰিব লাগিব।
উম। তাৰ লিপষ্টিক কেটাও ভাল অ', চুগাৰৰ।
অ', ভাল হয় অ'।
ভাল আহে।
উম।
দামৰ ৰেজনেবল।
উম, উম।
মাৰ্চো আজিকালি ভাল হ'ল জান?
উম মাৰ্চ ভাল হয় মাৰ্চৰ লিপষ্টিক ধুনীয়া আহে। মাৰ্চ লিপলাইনাৰকেইডাল ইউচ কৰো। বহু ভাল হয় কিন্তু।
ফাউণ্ডেশ্যনটো ভাল।
অ', সেইটো মই লগোৱা নাই। মোৰ সেইটোৰ কাৰণে ফচি আছো এতিয়া। কঞ্চিলাৰটো যে কৈছিলি যে তেওঁ কঞ্চিলাৰটো যে।
কঞ্চিলাৰটো যে। অ', অ', আনিছ তই? আনিছ নে কঞ্চিলাৰটো?
নাই অনা। মোৰ সেইটো যে খেলি-মেলি হৈ আছে।
চেদটো মই মই চাৰি আৰু পাঁচ লগাও। তই চাগে অলপমান, তই তিনি চাৰি লগাব পাৰিবি চাগে। তই মানে মোতকে অকমান বগা আছ ন।
দুটা মিক্স কৰি লগাব লাগিব?
নালাগে অকল এটাই লগাবি, তই তিনি বা চাৰি, অ' তই এটা কাম কৰ।
কালাৰটো চালেই গম পাম চাগে, তাৰ পৰা যদি সেইটো শ্বেদ নহয় ঘুৰা জানো পাৰিম তাত হেৰি নাই ৰিটাৰ্ণ।
তিনি হ'ব লাগে জান তোৰ হ চছেটত বাছ নহয় নহ তই চাৰিয়ে আনি ছা।
মই এবাৰ চাওঁতে চাৰিটো মিলিছিল নেকি?
অ' তই সেইকাৰণে চাৰিটো আনি ছা মিলিব লাগে তোৰ তাত।
কেতিয়াবা যদি মোৰ ৰুমমলৈ আহঁ, তই চাৰি টো লৈ আনিবিচোন মই চাম, চেদটো হৈছে তেনে নাই, তেতিয়া মই অৰ্ডাৰ কৰি দিম মোৰ কনঞ্চিলাৰ এটা ল'ব লাগে মানে।
মই যে সেইডালে ফাউডেশচন হিচাপে ইউজ
অ' সেইটোয়ে মই আগতে মেবলিনতো কৰিছিলো, ইমান দাম আঠশ কিমান টকা হল। গল এ এতিয়া লব নোৱাৰোৱা, মই ল'ব নোৱাৰো, উম। সেইকাৰণে মানে মই এতিয়া মানে মোৰ নোৱাৰোগে আৰু।
উম, সেয়া হয়।
উম, কৰি চাব লাগিব।
মোৰ, মই মানে চাৰি আৰু পাঁচ লগাই আছোঁ, ন তোৰ হইটো তিনি চাৰি হ'ব আৰু, মানে চ পাঁচটো অকমান তাতকে ধৰ লাইট মানে, অলকমান অলপ বেছি লাগিলে তেতিয়া চাৰি কৰ, গতিকে তিনিটো অ' মই তিনিটো আনিছিলো, এবাৰ সেইটোও হৈছে। মই সেইটো মানে পুৰা মানে বহুত ধৰ হেভি মেকআপ এটা লগাইছোঁ। তেতিয়া মানে কামত আহে, আৰু এনেই নলগাওে মই সেতু। ন হ'ব চাগে তোৰ, আনি চাবি তই, তাই মোৰ সেনেকে সেনেকে হে চাই চাই আনিছোঁ অনলাইনত।
উম দুশ টকাটো, হে দুশহে ল আনি চাব লাগিব।
প্ৰথমতে চাৰি আনি চাইছো, তাৰ পাছত পাঁচ আনিছো, তাৰ পাছত এ তিনি আনিলো, তিনিতো খতমেই হ'ল মোৰ। হয় টিনিটো আমি চাব পাৰিলো হয়। তোৰ টিতো মিলিব জান মোৰ লাগে। সেইটোৱেই।
চাম ৰ, উম।